অ'
অ' কি কৈছা?
এয়া সন্ধিয়া লগে এতিয়া আকৌ ঠাইখন সাৰি লৈ পেলাই এইটো কি বোলো চোতাল খনা ঠাই খনা সাৰো
আহ
আজৰি হয় অ' তাত সামৰিলো সামৰিলো সামৰিলো তাত পোৱা ববলৈ হ'লে সময় নহয় আৰু কাম বোৰ থাকি যায়। ছোৱালীও নাইকিয়া সৰু ছোৱালী তাই হেৰি অ' কাটিং নহয় কিবা আজি ক লিখা
অ'
দিবলৈ গৈ পেলাই পাই তাৰ পিছত মানুহৰ ঘৰ পালেগে সেই ঘৰত বোলে সেৰি আজি থাকে আৰু তেনেকে বুলি ক'লে আজি তাই থাক থাকিব। ডাঙৰ ছোৱালী আকৌ খব বৰশীটোৰপ আছে
অ' বৰী অ মই বৰশী হা মই ৰুই পেলাই আহিলো আহি পেলাই শুই আছো একোবাৰে গাটো বৰ কিবা কিবি লাগি আছে।
এ আজি বিষাবয় প্ৰথম ৰুইচা যে
অ' এদিন কঠীয়া তুলিয়েই আছো অ' তিনদিন তুলিয়ে আছো নহয় সেইবোৰ বিষাই আছে।
কঠীয়া তুলিলেও বিষাব শিকাথি সি চাগে উঠাই নাই।
অ, শুই আছে নেকি, সিহতি ৰুমতে আছিলে। অথনি মই তাইৰ ওচৰলৈ গৈছিলো তাই বোলে মই অকন খুম বুলি ক'লে। অ' মই ম-ভাবিছো পলহ আৰু এগৰাকীয়ে মালত ৰুৰিছিলেহি সেই সেইগৰাকী এতিয়া গ'ল গ'ম এ নেপাওঁ গ'লে এ, নে আছে এ, নে।
অ' ৰুই হ'লগে, নে নহ'লে।
নাই অলপ আছে। ডাঙৰ মজ ত এটা ধৰা আমি আধা দি থৈ আহিছো। তাতে থাকিবগে হেৰি লাহে, লাহে ৰই থাকিম আৰু কাইলে।
অ' একেবাৰে দি দিলে।
নহয়, আৰু আছে এবিঘামান দিবলৈ।
অ' দিবলে আছে।
অ' আজি এবিঘা মানে ৰুলো অ, এবিঘাতকে অকমান বেছি দিছে হববাই।
এ, হেৰি যে এইটো কি উম, এ, ঘনাই ৰুব লাগে নে সেইফালে।
ন, আমাৰ এইফালে ঘন ৰুৱে আক আপোনালোকে সেইফালে ভাল সেয়ে ৰুৱে।
আমাৰ হেঙাকে ৰুলেও হয় আকৌ।
অ' অলপ দৰ যে মাতিব আমাৰ ইয়াত মানে ইমান দৰ নহয় মানে জোখৰ আৰু। নৰ্মেল মানে। এ, বামো নহয়, পানীতো মানে নোহোৱাকে নাথাকে তেনেকুৱা।
আমাৰ এইফালে মানে সেঙা, সেঙে ৰুলেও হৈ গ'ল তাকে আকৌ এই হেৰি তোমালোকৰ সেইকাঠি হেৰি কয়, এইটো কি পলক চুবিয়া যে। মাজত মানে এটা পলস মাৰিব পোৱাকৈ বাৰ হেৰি জেগা থৈ, থৈ আহে। মোৰ লগত ৰুলে যে কিমান গালি খাই নহয়। এগোচা, এগোচা ভৰি ব বহাই, বহাই আনিব লাগে।
আহ।
মুখখনে লাখৌ, লাখু আহিব কিন্তু হাতে, কামে নাহে।
তাই হেৰি সেনেকে ৰুৱে হয়, এতিয়া আজি ৰুব লগীয়া হৈছে ধৰিও আজি ইাৰ ইয়াত নহয় যেনেকে।
অ' ঘনকে ৰুব লগীয়া হৈছে আৰু।
ৰছ আজি পুৰা ভালেই মা অকণ সোনকালে পঠিয়াই দিলো মানে গাটো যেনে হ'লেও এতিয়া হেৰি ধৰা নোৱাৰ। নহয় জনোৱা বহুত বচৰ কিবা, কিব লাগিছিল। যাগে বুলি পঠিয়াই দিলো আমি, আৰু এগৰাকী আহিছিলে আমি তিনিজনীয়ে ৰুলো।
অ, আজি এই মাজু ভণ্টীয়েও ফোন কৰিছিলে তিন নামৰ ভণ্টিয়ীয়ে।
অ, কৈছিলে এতিয়া।
আহ।
মই কৈছিলো বাৰু একেলগত তাক কৈছো আপোনাৰ লগত পাতিছো বুলি কৈছিলে।
অ' তাই ফোন কৰিছিলে। মই বোলো তুমি নিজে মোক আগতীয়াকে জনাম। পা, তেতিয়া মই মোৰ আজিকালি ফোন বোলু ধঢেৰ আহে। অন্তৰাই নাই তথাপিতো বাৰু। বালে, বোলো মিছকল এটা দি দিও আৰু তেনেকে বুলি কৈছো।
আহ।
দাই কজা হয়, নে কি মোক অলপ পিঠি দিলে। মোলো পিঠি দিয়া নাই, তুমি যিমানে কৰিবা সিমানে তোমাৰ প্ৰফিট।
অ' তাই কৰিব লাগিব দুহাই এগৰাকৰাকে কৰিব হয়ে, নহয়।
অ'।
তায়ো কৰিব, কৰিলে মানে আপোনাৰ অকনমান লাভ হয় যেনিবা। এতিয়া আকৌ আপুনি কৰিম তাই লভ হ'ব। আমি এতিয়া আগবেলা এবাৰ এজনীয়ে কওঁ আৰু পিছবেলা এবাৰ এজনীয়ে কওঁ।
অ, তাতে কৰ'ৰবাত বিয়া আছে বিয়া খাবলৈ যাব। তাৰপিছত মই ফু'ল ভালে হ'ল তেতিয়া আগৰে। আহ, উ।
দাবা ভাত-পানি কিহে খালে আজি। অ' কৰিছে। কৰিয়ে থাকে সদায়। মাহঁতলে কৰা মানে, কৰোতে গোটেইখিনি কথা, অ'। আজি নাই দেখা।
অ'।
নাই। গম পাই চাগে, আজি দিম বুলি উঠিব বুলি কালি কৈছিলে নহয় মাই।
অ' অ' গোটেই কেইজনী গোট খাই আকৌ ৰুলে কিমান ভাল লাগে হয় নাই। আমাৰ আগতে ডেট গোটা পতিয়ে কৰি থাকোঁতে না আমি তেনেকে চাৰিজনী গোট খাই ৰুওঁগৈ নহয়।
আমাৰো চাৰিজনীয়ে গোটেইজনী থাকো একেলগে। গোটেইজনীয়ে ৰুওঁ ভালেই লাগে আৰু।
অ', আমাৰ খুৰা ঘৰতো চাৰিজনী। আমাৰও চাৰিজনীয়ে। আঠজনীয়ে ৰুওঁ আগতে আমি।
ল'ৰা চৰা আছে নাই?
অ', আমাৰ লৰা ভাইটি এটা আছে। খুৰাহঁতৰ ঘৰতো ল'ৰা দুটা আছে। কিন্তু, সেই ছোৱালী আমাৰ আঠজনী।
অ'।
মানে দুই ঘৰ পথাৰতে বোকা দিয়ে নহয়। অ', একদম খুৰাহঁতৰ ঘৰ চাৰিজনী, আমাৰ ঘৰ চাৰিজনী। নামি যাওঁ আৰু এখন এখন পথাৰত। মানে আমাৰ দুই ঘৰৰ ভিতৰত বাৰটা বজালৈ আজৰি হৈ ঘৰ পাওঁহি আহি।
অ', আমাৰ আগতে আমি চাৰিজনীয়ে ৰুওঁ। চাৰিজনীয়ে ৰুওঁ নহয়। চবে কয় আও, সিহেঁত তহঁতৰ ঘৰতে চাৰিজনীয়ে আও। আৰু মাকে ৰুৱে। আমাৰ মায়ে ৰুলে মানে খুব টোতে। মা নামালে, অলপ ৰুলে মানে অ', মানে বহুত ৰুব পাৰে। মানে, বহুত খিনি হৈ আহে। কেনেকে হৈ আহে, মই গমেই নাপাওঁ।
অ'।
একেলগে ৰুওঁ নহয়। আমাৰ যদি এপাৰি যায় নহয়, মাহঁত তিনি পাৰি মান সিফালে বেলেগ বেলেগকে দেখুন বহুত ৰুৱে।
এ', হেৰি আকৌ, এনেকে বহাই বহাই নিয়ে আকৌ, মাহঁতে।
অ', বহুতো বহুত মানে হৈ যায়। ইমান তৎক্ষণাতে। বহুত দূৰৰ পৰায়। আমাৰ মাহী এজনীও কৈছিলে, ফোন কৰি। ফোনত। উম, বাইদেউ নামিলেতো আৰু ক'বই নালাগে আৰু। নামিলে হ'ল। ধৰনৰ।
শিগাঠি, শিগাঠি চাগে একদম ভৰি চৰি বিষতে লেং পোলং খাই পৰিছ চাগে।
অ', শুই আছে এতিয়া। খাইছো চাগে এইবোৰ। উম। লৰা।
অ'।
লৰা আছে। মাকৰ লগতে শুই আছে। মই মানে সেইফালে, হেৰি মোৰ ৰুমলৈ আহিলো আৰু। তাৰপিছতে অ', এতিয়া সেইফালে যোৱাই নাই হেতা। সেহঁতি, সিহঁতৰ ছোৱালী ৰুমত আছে। ছোৱালী পঢ়া ৰূমটোতে। অ', মোৰ ৰূমতে মানে মই বিচ পৰিছিলোহি নহয়। পৰা পিছতে মানে আৰু এতিয়া উঠা নাই মানে। একেবাৰে কৰিহে উঠিম আও।
এইবিলাক কঠিয়া চঠিয়া তুলিব নালাগে আৰু। এইবিলাক কঠীয়া চঠিয়া তুলিবলৈ যাব নালাগে আৰু।
ইও, নালাগে। লাগিলেও যাব নোৱাৰো। অৱস্থা বেয়া।
ই আমি আকৌ দুইবেলাই কওঁ নহয়।
অ', কৰা হয়। মানে মোৰ হেৰি কঠীয়া কঠীয়া তুলিবলৈ গৈ গোটেই গা পুতি হৈ আছে। ছে। আজি ৰ'দটো নেপাই হেৰি, ৰ'দটো খুব নাই দিয়া যদিও, মাজে মাজে ৰ'দটো দিছে। একদম ভমক ভমক মুখখন একেবাৰে এনেকুৱা যেন লাগিছে। পুৰি যেন গৈছে। উআ, গা ধুই অহা তাৰপিছতো মুখখন মানে পুৰি আছে, জ্বলি আছে। জলকীয়া লগা যেন লাগি আছে মুখখন। আৰু মুখত কিবা এটা চ কিবা এটা এটা সানি যাব লাগে মই মানে পাহৰি থাকিলো নহে একোৱে নশনাকে গলো গোটেই মুখখন কোলা হৈ গল বগী মানুহজনী ৰ ৰঙা হৈ গ'লো প্ৰথমতে ৰঙা হৈবিলাক কোলা হৈ গলো।
অ' চানস্কিম অকমান ঘহি যাব লাগিছিলে।
একো এটা ক্ৰীম নাই ক্ৰীমে কিনা নাই ক্ৰীম কিনিম। কি নিমকে ন মানে কিনাই নাই।
অ' চানঞ্চ কেম ঘ আহি গলে অকমান হেৰি হয় বেছি গৰম উঠে কিন্তু উঠিলেও মানে কি ছাল।
চালখনো প্ৰতেক কৰে আকৌ তাৰপিছত মই অ' অৰ্ডাৰ দি থৈ আছো মানে সেইকেইটা পাই সিনা কাৰণ এতি মই এতিয়া লৰা কেইদিন তেনেকে পাৰ হৈ হ'ব দেকি তেনেকুৱাই হয়গে গৈ
ভণ্টিয়তে কেনেকুৱা কয় আৰু মই চানস্ক্ৰীম অকনমান খহো আৰু আজিকালি তাৰ এ জ্বলি যায়
আৰু
সেই আকৌ তাঁতত সেই গামোচা আজি এই চাৰি নম্বৰ খনৰ হ'বগে মানে আগটোত সেই উ কাষৰি দিছিলো যে। তাকো। টো লুটিয়াই থৈয়ে আজৰি হৈ মই বোলো ঠাইখন খাৰি লওঁ কেতিয়া আকৌ সন্ধিয়া লগা ধূপ চুপ দিব হ'ব
আকৌপনি চাদৰ মেখােৰ কিবা কিবি লগাই থাকে নহয়।
এ চাদৰ মেখেলা সেইবোৰ লগা আজৰি হৈছো এই গামোচা লগাই পেলাই আকৌ লগাম।
এইবাৰ লগালেে যোৰ কাপোৰ লগালো নে কাপব সেই কাপোৰ হ ময় লগাম দিম। মই ফোন কৰিম বাৰু, দেই।
ৰ কম
ৰাছেলদ
এ তাৰ আগৰ এযোৰ লগাই দিছিলোতোন আকৌ, মই হেৰি তাই গুণচোন নেকি গ নহয়
অ', এ কৈ থাকে কয় এনেই, আপোনাৰ আগতহে মানে কিবা কিবি কৰি ৰখাই
অ', কৈ দিবা কৈ দিবা বোলে তাৰমানান বই ফোন কৰিছিলে বদনাম গাই আছে তোৰভাগৰ
অ', সেইবুলিয়ে ক'ম তাই আগত, তাই কয়হি আহি হেৰি এনেকে এনেকে বুলি তাৰপিছতে সেইকাৰণেহে কৈছো এতিয়া আপোনাক
মই জোৰ জপষ্টি তাইক কওঁ হেৰ' এখন দেচোন লগ লগতে লগাই দিলে এখন তই পাবি আমি পিন্ধিলে তাইও পিন্ধিবলৈ মন যায় ন'।
অ', একে টাইপৰ পিন্ধিবলৈ মন যায়।
অ', অ', সেই গতিকে বল বস্তি লগোৱা পইচা কেইটামান খৰচ হয় আৰু পইচা কেইটামান যাবই আৰু সেইটো।
এতিয়া নুনী নে কিবা এযোৰ লগালে তাই কাবাহঁতোৱাই কাহঁততে লগালে জানো।
এ ওচৰৰ বোৱাৰীজনী সতাই লগাইছে হেৰি আকৌ নুনীয়ে মানে মইহে সেইদিনাখন ক'লো মই বোলো ইয়াতে দি দে বুলি।
আহ
নতুবা শিকাঠিয়ে লগাব
আহ আগতো এযোৰ অকমান বেলেগ এযোৰ লগাইছিলে সেইযোৰ সেইযোৰ কাৰ ওচৰত আপোনাৰ ওচৰত নেকি বাৰু?
কেচ দিয়াজোৰ মই, উম। মই বৈছো।
অ', কেচ দিয়া আছো আপোন হ'ব
উম, যোৱাই থাকিব নে আহিব?
যোৱাই আহিব অ', থাকিব কেইদিনমান তাৰ পিছত আহিব আৰু অ', এইয়া এয়া যোৱাই কাই ৰাতিপুৱা যাবগৈ সেহঁতি চব
অ', অ', সেয়া ভাগৰ লাগিলেই মানে এদিন ৰুই
অ', কাইলৈ যাবয়ে।
অ', একেবাৰে ৰুই মেলি আজৰি কৰি থৈ নাহে মানে।
অ', নাযায় আ নে ভুমকা দিবলৈ আছে যে
অ', হ'লেও এদিন সহায় কৰি দিলেগে আ মাকক ঘৰ বুলি।
আকৌ সেয়ে ভাত বনালে আকৌ মায়ে দেৰিকেহে আহিছে ভাত পানী চব বনাই থৈছে আকৌ বজাৰ কৰি আনিছে মাছ আনিছে আমাৰ ইয়াত চেংমা বজা বজাৰ কৰি আনি ভাত পানী নিখে তেৱে বনাই থৈছে বনাই পেলাই আৰু মাহঁতে কোনে ওলিয়াইছে নাজানো মই খাইছোহি আওঁ।
কঢ়িয়াবলৈ লগাই দিব লাগিছিলে।
সেই বজাৰলৈ যাব লগগীয়া হ'ল যে বা দেউতাই কঢ়িয়াই দিলে সৰু সৰু মুঠিহে আমিও আনিছো দেউতাইও আনিছে। হয় ডাঙৰ ডাঙৰ আপোনলোকৰ বিলাকৰ ডাঙৰ ডাঙৰ ৰাখি থাকে
আমাৰ ইয়াত আখিবোৰ ডাঙৰ ডাঙৰ কৰে অ' মুঠি নহয়।
ৰঞ্জিত।
অহ। আমাৰ ইয়াত মুঠিকে কৰিলে নহব। অ' ঠিক আছে ঠিক আছে।
অ' হ'ব।
সি ফোন এটা কৰিবলৈ ক'বা। শুই থকা গৰাকি ক অ'।
অ', হ'ব।
ঠিক আছে হ'ব।
অ'।